অ' বন্ধুবৰ কেনে আছা?
বহুত ভাল তোমাৰ কোৱা।
মোৰো আছো আৰু ভালেই বহুত দিন ধৰি মানে আইডিয়া এটা মনত আহি আছে। আছে ভাবিলো তোমাৰ লগত আলোচনা কৰি চাওঁ।
কি আইদিয়া, কি আইদিয়া কোৱাচোন।
অ' মানে আমাৰ অঞ্চলত পঢ়া শুনাৰ বাবে অলপ বিশেষ অসুবিধা নাই মানে অলপ। লাইব্ৰেৰী টাইপৰ এটা খুলিম বুলি ভাবিছো। ছাত্ৰ ছাত্ৰী বিলাকে প্ৰয়োজনীয় কিতাপ বিচাৰি পাবলৈ অসুবিধা পায়। সেইবাবে কমিউনিটি লাইব্ৰেৰী এটা আৰম্ভ কৰাৰ কথা ভাবি আছিলোঁ।
এইটোতো বহুত ধুনীয়া আইদিয়াটো পাৰিবাটো তো বুজিছানে নাই, বহুত ধুনীয়া আইডিয়া, তোমাৰ আইডিয়া বিলাক। সভায়ে ভালে থাকে বুজিছানে নাই।
কি ক'বা আৰু আহেও আইদিয়া কৰিবহে নোৱাৰো কিন্তু এইটো ভালকে এইবাৰ কৰিম বুলি ভাবিছো, এইটো আহিছে। মানে মূৰলে
অ' আইডিয়াটো সঁচাই প্ৰশংসনীয় জানানে নাই। এই লাইব্ৰেৰী থাকিলে কেৱল শি, লাইব্ৰেৰী থাকিলে কেৱল শিক্ষাৰ্থে নহয় সকলো বয়সস্থ মানুহেও লাইব্ৰেৰী উপভোগ কৰিব পাৰে।
থিক সেইটোৱে মোৰো চিন্তা একেটাই আৰু আজিকালি বহুতৰ মোবাইলতে ব্যস্ত থাকে পঢ়াৰ বা ধীৰে ধীৰে কমিয়ে গৈছে মানুহৰ কিতাপ মানে মেলিবলৈ নিবি
যদিও এখন ভাল লাইব্ৰেৰী থাকে মানুহে সময় উলিয়াই পঢ়িব আহিব চাগে।
উ আহিব লাগে অ' প্ৰথমতে গাঁওবাসীৰ পৰা কিতাপ দান এইবোৰ বোলে স-সংগ্ৰহ কৰি ল'ব বিচাৰি মানে কিতাপৰ পৰা কিতাপৰ কাৰণে দান সংগ্ৰহ কৰিব লাগিব ন' তোমাৰ।
অ' কিতাপ দান অভিযানতটো চলালে বহুত ভাল হ'ব, সঁহাৰি পাম বহুতৰ।
অ' বহুতৰ পৰা সঁহাৰি পাম বুলি ভাবিছোঁ বাৰু, মই ভাবিছোঁ বিদ্যয়ালয় এইবিলাক ইউনিভাৰ্চিটি মহাবিদ্যালয় শিক্ষকৰ লগতো যোগাযোগ কৰিম তেওঁলোকেও বহুত মানে সহায় কৰিব বুলি ভাবি আছোঁ আৰু।
অ' ত' বহুত শিক্ষকৰ ব্যক্তিগত সংগ্ৰালয় থাকে তাৰ পৰা তেওঁলোকে দান দিব পাৰিব।
হয় ঠিক কৈছা তুমি তেওঁলোকৰ কিছুমান দান কৰিলে আৰু আৰম্ভণি সহজ হ'ব বুলি ভাবিছোঁ আমাৰ। উম।
লাইব্ৰেৰীৰ বাবে ঠাই বিচাৰিছানে নাই।
অ' মানে আমাৰ পঞ্চায়ত কমিউনিটি হোলত এটা খালী কোঠা এটা আছিলে। সেইটোৱে আমি লাইব্ৰেৰীৰ কাৰণে আবেদন এখন দিম বুলি ভাবি আছোঁ এতিয়া কি তেওঁলোকে সন্মতি জনা নজনাব ইতাটো পিছৰ কথা বাৰু নহলে বেলেগ এটা ব্যৱস্থা কৰিব লাগিব।
আচ্ছা, যদি অনুমতি পোৱা যায় তেন্তে বহুত সুবিধা হ'ব ন'।
হয় হয় বহুত সুবিধা হ'ব ন' তাৰ জেগাটোও ডাঙৰ। তাৰ মানে আৰম্ভণিতে ডাঙৰ ব্যৱস্থা ইমান ডাঙৰ ব্যৱস্থা নালাগে আৰম্ভণিতে। কেইখনমান আলমাৰি ছবি টেবুল চকী এনেকে ভাল লাইটিং পোহৰৰ ব্যৱস্থা এইবিলাক হ'লেই হৈ যাব ন'।
অ' স্বেচ্ছসেৱক সেৱক আৰু কিছুমান মানে দায়িত্ব দায়িত্ব দিবলৈ কিছুমান মানুহৰো প্ৰয়োজন হ'ব ন'।
অ' সিহঁতৰো প্ৰয়োজন হ'ব মই দুজন মানক কৈছোঁ তেনেকে আৰু লাইব্ৰেৰয়ান তেনেকে যোগা যোগ কৰি আছোঁ সপ্তাহত কিছুমান কলেজৰ ছাত্ৰ ছাত্ৰীয়েও সহায় কৰিব পাৰিব ন'। তেওঁলোককো ক'ম মই, ডাঙৰ ডাঙৰ পি জি পঢ়ি থকা।
অ' ময়ো সহায় কৰিব পাৰিম সপ্তাহত মানে শনিবাৰে আৰু দেওবাৰে মইতো ফ্ৰী থাকো তেতিয়া সহায় লৈ দিব পাৰিম।
অ লাগিলে কামটো সহজ হ'ব সেইকাৰণে তোমালৈ ফোন এটা কৰিম বুলি ভাবিছোঁ।
লাইব্ৰেৰীত কিবা অ' কেৱল অ' মানে ক্লাছবোৰৰ মানে ক্লাছ নাইন, টেইন, ইলে ইলেভেন, টুৱেলভ যেনেকে শ্ৰেণীবিভাজন পাঠ্যপুথি থাকিব নে আন কিবাও থাকিব যেনেকে নিউজ পেপাৰ আ আদি কৰি গ্ৰন্থ যন্ত্ৰও থাকিব।
অ' হয় মই ভাবি আছোঁ মই মানে বিভিন্ন ধৰণৰ কিতাপ ৰাখিব বিচাৰো ন' সাহিত্যৰ কাৰণে এ মানে এক্সট্ৰা এক্সট্ৰা বিজ্ঞানৰ কাৰণে ইতিহাস জীৱনী এইবিলাক শিশু সাহিত কৃষিৰ ওপৰতো কিতাপ আছে স্বাস্থ্যৰ ওপৰত প্ৰতিযোগিতামূলক কিতাপ আলোচনী প্ৰবন্ধ এইবিলাক সকলো মানে অভিধানৰ পৰা ধৰি লৈ তোমাৰ উপন্যাস আছে জীৱনী আছে সকলো মানুহৰ। মানে তোমাৰ যি বিচাৰে আৰু ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থ সকলো ৰাখিব বিচাৰোঁ।
আৰু দৈনন্দিন নিউজ পেপাৰবিলাকো থাকিব নে নাই মানে ইংলিছ আৰু হিন্দী বি বিষয় হিন্দী, নিউজ পেপাৰ আৰু আছাম
প্ৰতিদিনেই এখন অসমীয়া আৰু ইংৰাজী বাতৰি কাকত ৰাখিম বুলি ভাবি আছোঁ মই।
আৰু শুনাচোন এ এই ইণ্টাৰনেটৰ সুবিধা কৰিলে মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল হ'ব ন? নহয়।
অ', হয়, হয়, সেইটো বাৰু ভাল হ'ব, কিন্তু ভাবিছিলো কিন্তু আৰম্ভণিতে ইমান সম্ভৱ নহয় এতিয়ালৈকে মানে মই লাইব্ৰেৰীতটো খোলাই নাই ন, আৰম্ভণি কৰিমহে। আৰম্ভণতে চাগে নাথাকিবই চাগে, পিছলৈ মানে কম্পিউটাৰ এটা কম্পিউটাৰ টাৰ আৰু মানে ৱাইপাৰ সংযোগ কৰাৰ পৰিকল্পনা আছে। লাহে লাহে যদি আৰ্থিক অৱস্থা অকমান ভাল হয়, তেতিয়াহলে মই আৰু কম্পিউটাৰ আনি পেলাই অলপ ইন্টাৰনেটৰ যোগাযোগ কৰিব লাগিব আৰু, সেইটোৱে ভাবি আছো। উম', হেল্ল' শুনি আছা? অ', সদস্য সেইটোয়ে আৰু। মানে প্ৰথমতেতো ইমান নাপাম ন। পইচাত, লাহে লাহে পইচা পালে অলপ কম্পিউটাৰ ইণ্টাৰনেট এইবিলাক যোগাযোগ কৰিম আৰু। উম শিশুসকলৰ বাবেও মানে